অ আছানে অ অ কি খবৰ আজি বিশ্ববিদ্যালয়ত কি কি হ'ল?
আজি বিশ্ববিদ্যালয়ত
অ অ শুনিব পাৰি আছা ন
অ
অ অলপ মানে কমকে আহি আছিল তোমাৰ মাততো আচ্ছা কি বা তুমি অলপ মোবাইলৰ সেইটো চোৱাচোন অলপ
অ
অ এতিয়া ভালকে আহি আছে দিয়া কোৱাচোন শুনি আছা ন
অ শুনিছো!
অ শুনিছো উম উম উম নাই মানে আজি বিশ্ববিদ্যালয়ত কি কি হল মই এনে মানে জানিব খুজিছিলো।
অঁ তুমি শুনিছানে আজি কলেজত পুৰা কথা গৰম আছিল।
হয় নেকি মইতো দুটা ক্লাছৰ পিছতে ঘূৰি গলো ঘৰ কি কি হ'ল
আগতে ময়ো বিশ্বাস কৰা নাই কিন্তু সকলোৰে মুখত একেটাই কথা
এ কি কি কিৰো সখি আছা কথাটো কোৱা আকৌ কি একেটা কথা ৰবা ৰবা কৈছো মানে তুমি জানানে আমাৰ ক্লাছৰ সেই আগত বঢ়া দুজনী ছোৱালীৰ নাম লৈ সকলে কথা পাতি আছে। আকৌ সেইয়ে এই দুই জনী জনীৰ নামটো প্ৰত্যেক বাৰে মানে প্ৰত্যেক মাহে মাহে শুনিব লগাই হৈ থাকে কি মানে
অ হয় ন কালি কেণ্টিনত দুইজন একেলগে বহি আছিল বুলি কোনোবাই দেখিছে
আৰু সেইবাবে পুৰা বিশ্ববিদ্যালয়ত খবৰ বিয়পি গৈ পালে এইটো বহিছেহে মানে এনেকুৱা কি যে
এক একদম সেইটোৱে কেণ্টিনত বহি চাহ খালেও এতিয়া সেয়ে কথা হৈ যায়
এ কলেজ বৰ মানুহবোৰৰ মানে একদম কাম নোহোৱা কি কওঁ আৰু বুলিহে মই জানো
ময়ো তেনেই ভাবোঁ কিন্তু কথা পাতিবলে কথা হ'লেই হ'ল
উম, আজি কেণ্টিনত ময়ো এটা কথা শুনিলোঁ পিছে
কি কথা নো
উম কম জানো
কোৱা ক কোনোবা এজন কৈছিল যে আগন্তুক কালচাৰেল ফেষ্টত এটা চিনি পোৱা গায়ক আহিব
ময়ো শুনিছো কিন্তু কোন গায়ক আহিব সেই কথা কোনেও নিশ্চিতকে কবই নোৱাৰে
হয় এজন এজনৰ মুখত এজন এজন গায়কৰ নাম
কলেজত যে কি কি যে হৈ থাকে কথা খুব জল্দি চবে গম পাই যায় মানে ইমান জল্দি জল্দি চবৰে কাণত মানে গুচি যায়, উম হোম মানে ছোৱালী ছোৱালীবোৰে কৈ আছে যে কোনোবা হেনো অ ল'ৰা গায়ক এজন আহিব আৰু ল'ৰাবোৰে কৈ আছে ছোৱালী গায়ক আহিব চবেই মানে সেই নিজৰটো ভাবি পেলাই যি টি কথা বনাই বকি আছে আৰু
অ বুজিছো আৰু এটা কথা শুনিছানে
কি
কোনোবাই এজন কৈছে আমাৰ ইতিহাস ছাৰ নেকি অহা মাহ বেলেগ বিশ্ববিদ্যালয়ত গুচি যাব
আৰে এইটোতো মই শুনাই নাই কিন্তু এইটো সঁচা নেকি
নাজানো কিন্তু অধ্যাপক কেন্দ্ৰৰ বাহিৰত এতিয়া এইটোৱেই আলোচনা
উম বুজিছো বুজিছো সেই ছাৰজন পিছে ভাল আছিল এনেকে ঘপককৈ গুচি যাব বুলি মই ভবা নাছিলো এতিয়া তেওঁ গ'লে এতিয়া তেওঁৰ সলনি কোন বা আহে আকৌ সেই মানে চব ভাল নালাগে ন সেনেকুৱা অলপ ভাল মানুহ আহিলে তেওঁৰ লগত আহ কলেজৰ আহি পালে ক্লাছ কৰি ভাল লাগে নহ'লে আৰু কিছুমান আহি যায় ছাৰ বা সেই মানে অধ্যাপক যোন ইমান এটা ভাল নহয় বুইছাটো
অ সেইটো বুজিছো বাৰু এতিয়া কি কৰিবা আৰু মানে চব সলনি হৈ থাকে আৰু পিছে আমি হেৰি আম এই বিশ্ববিদ্যয়ালয়ত ছাৰ মেমৰ কথা বেছিকে পাতো কিন্তু বেলেগবোৰৰ কথাবোৰ কি শুনিবা ইমান জমনি হৈ যায় যে হাঁহি ধৰি ৰখিব নোৱাৰি
এনেকোৱা কি কথা আৰু মানে হাঁহি ফুৰ মানে কি কি কথা সেনেকোৱা যে মানে হাঁহি উঠি যায়
এই জানাই ন মানে বিষয় মানে হাঁহি লগা হ নহলেও সিহঁতৰ কথা পাতাৰ ধৰণটোৱে মানে যেনেকে পাতিব মানে তুমি দেখি চাই মানে হাঁহি উঠি যায়
উম উম উম বুজিছো বুজিছো আৰু এই মনত আছে আগৰ বছৰ কোনোবা কথা ওলাইছিলে যে পৰীক্ষা নহ'ব বুলি সকলোৱে হাঁহি ফূৰ্তি কৰিছিলে পিছত জানিলো পুৰা মিছা খবৰ অ মানে নিজে জানিব লাগে যে পৰীক্ষা আৰু নোহোৱাকে থাকিব জানো মানে যা তা কথা ওলাই আৰু মইতো বাৰু পৰীক্ষা পৰীক্ষা থাকিব বুলি মইতো পঢ়ি পঢ়িয়ে আছিলো তো মোৰ সিমান একো হোৱা নাই কিন্তু কিছুমান ল'ৰা ছোৱালীয়ে সেই প খা নহওক বুলি মিছা খবৰটো সচা বুলি ভাবি নপঢ়িলে তাৰপিছত লাষ্টত মানে কি আৰু বাঁহ খাইছে এইটো ঠিকে কৈছা তুমি পঢ়ি পঢ়ি সেইদিনাৰ ৰিয়েকচন মানে সেই পঢ়ি যাই থাকিব লাগে এই মানে পৰীক্ষা নহব বুলি আৰু কেনেকে বিশ্বাস কৰি লব পাৰি ন
সেইটোৱে সেইটোৱে সেইদিনাৰ ৰিয়েকচন মনত পৰিলে এতিয়াও হাঁহি আহি যায়
সেয়ে চবে একদম মানে হা পৰীক্ষা হব তাৰপিছত আৰু কি আৰু কিন্তু টো মানে এটা কথা হয় যে এনেকোৱা পঢ়া শুনাৰ মাজত এটা এইবোৰ কথা চথা হৈ থাকিলে মজা এটা পাই থাকো পিছে আড্ডা মাৰিব এটা কথা হৈছে যাই ন
হয় হয় কিন্তু কেতিয়াবা এই কথাবোৰ বেছি দূৰ গলত প্ৰ গ'লে প্ৰ প্ৰব্লেমো মানে বহুত হৈ যায়
উম উম সেই কথাটো ঠিক এনেকোৱা কথা কেতিয়াবা যাই যাই দিগদাৰি হোৱাত টো এনেকে কম সময় নালাগে কোনোবাই আহ মানে কথা বিশ্বাস কৰাৰ আগতে একবাৰ চাই চিতি লোৱা মানে চাই চিতি বস্তুবোৰ কথা কব কব লাগে মানে নিজে একবাৰ চাব লাগে যে এইটো কথা হয় নে নহয় এনে এনে মানে কথাটো শুনা পাইছে বুলিয়ে বেলেগক কৈ দিব নালাগে
মইটো সদায় মানে চাই চিতিয়ে কৰোঁ কাৰণ বেছিভাগ এইবিলাক কথা পিছত কোনো সঁচা নাথাকেই
হম হম হম সেয়ে মানে কথা ওলাব লাগে নিজৰ একো কাম ধান্দা ন নাথাকে সেইবুলি আৰু এইবোৰ কথা ওলাই দিয়ে আৰু তথাপি কেণ্টিনৰ টেবুলত বহিলে আৰু এইবোৰ কথা আহিয়ে যায় দিয়াচোন নহলে বেলেগ একো কথা পাতিবও নাথাকে
আৰু প্ৰত্যয়ে কৰে এটা ফেভ মানে প্ৰিয় এটা হেৰি কথা থাকে মই নিশ্চিত নহয় কিন্তু শুনিলো এনেকোৱা
উম হম গম পাইছো গম পাইছো তাৰ পিছত। আৰু আড্ডা হৈ যায় আৰু সেইটোৰে আৰু। আৰু বাকী।
আজি আৰু কি কৰিলা।
অ প্ৰায়। মই লাইব্ৰেৰী গৈছিলো কিন্তু তাতেও দুইজনী বহি সেয়ে আৰু আড্ডা মাৰি আছে কোনো সেনেকে মাতে তাতে যাই পিনে। পঢ়া শুনাৰ একো সেনেকুৱা নাই তাতে কথাহে পাতি থাকে বা এই মোবাইল ফোন। টো চলাই থাকে।
অ লাইব্ৰেৰীতটো মানে আজিকালি কথা কি ক'ব আৰু।
উম কলেজৰ কোনো জেগাই আৰু মানে সেনেকে নাই চবতে সেই মানে কথাই চলি থাকে আৰু।
উম সেইটোয়ে কলেজৰ কোনো জেগা মানে বাচি থকা নাই।
উম হম আৰু এই কি কয় পৰীক্ষাৰ লগতে এই ধৰণৰ মানে স্মৃতি মানে। এ কিন্তু এইবোৰ দৰকাৰ ন সেই মানে এইবোৰ কথা ভাবি ফালে হাহা যায় আৰু দহ পোন্ধৰ বছৰ পাছত কাৰণ তেতিয়া আৰু মনত নাথাকে যে কোনে পৰীক্ষাত কি নম্বৰ পালে বা কি হল এইবোৰ কথাই মনত পৰে যে অ সেই দুজনী। ছোৱালী এনেকুৱা আছিল বা মানে এই আমাৰ তাৰপিছত এই ল'ৰাজন এনেকুৱা আছিল সিটো সেনেকুৱা আছিল সেইবোৰ কথাই পাতা যায় বাৰু।
অ এইটো ঠিক কৰিছা মানে এইটোৱে আমাৰ কলেজীয়া জীৱন আৰু পিছত আমি এনেকে কম।
উম হম সেয়ে তোমাৰ মায়ে মাতি আছিল নেকি বাৰু।
অ মোৰ মায়ে হেৰি পাকঘৰৰ কাম কৰিবলৈ অলপ সহায় বিচাৰিছে চাগে।
উম উম দিয়া তেতিয়াহলে তেন্তে তুমি যোৱা। অ অ ঠিক আছে দিয়া হম হম।
উ